হেল্ল'
হয় শুনা পাইছেনে?
অ পাইছো পাইছো। কি কৰি আছা?
বহিয়া আছো। তুমি?
অ এ মইো এনেই আছো। তাকে খবৰ খাত তি ভালনে?
খবৰ খাতি ভালেই হয়।
অ অ
তোমাৰ?
মোৰো মোৰো ভালেই ভালেই।
অ অ ভালে ভালে। তেনেকে
অ ভাত পানী খালা নাই?
ভাত পানী খালো অ। তুমি?
অ ময়ো খালো বাৰু দেই। তাকে আজি মই বোলো বহুত দিন ফোন চোনো কৰা নাই। তাকে মই আজি ফোন এটা কও বুলি তোমালে কৰিলো আৰু ফোন এটা
ভালে কৰিলা কোৱাচোন।
অ তাকে অকমান এই কিবা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত মানে অকমান কথা অকণ পাতিম বুলি ভাবিছিলোঁ।
অ ভাল বিষয় ভাল বিষয় কোৱাচোন বাৰু।
চনা কৰিম বুলি ভাবিছিলোঁ।
অ কৰিব পাম সহযোগিতা হয় জতন কোৱা।
আ আমাৰ জৈৱ বৈচ বৈচিত্ৰ বুলি কলে আচলতে কি হয় গম আছে নাই। পৃথিৱীত থকা মানে সকলো ধৰণৰ উদ্ভিদ উদ্ভিদবিলাক গছ-গছনি তোমাৰ আকৌ ৰাণী অনুজীৱ আৰু মানে সেই সকলোবোৰক- সকলোবোৰৰ যি বাসস্থান সেই বাসস্থানৰ আচলতে বৈচিত্ৰক আচলতে জৈৱ বৈচিত্ৰ বুলি কোৱা হয় গম পাইছ নে।
হয়-হয়-হয়।
অ'। এতিয়া তোমাৰ জৈৱ বৈচিত্ৰয় বুলি ক'লেতো তোমাৰ জৈৱ বৈচিত্ৰয় প্ৰকৃতিৰ এক অমূল্য সম্পদ।
হয়।
আহ যিয়ে কি কৰে তোমাৰ পৃথিৱীৰ পৰিৱেশৰ যি ভাৰসাম্যয় অৱস্থা সেই ভাৰসাম্যয় কি কৰে ৰক্ষা কৰাত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অ' এ তোমাৰ কি গম পাইছা ন আমাৰ যিটো এতিয়া মানৱ জীৱনটো যে মানৱ জীৱনটো তোমাৰ জৈৱ বৈচিত্ৰয়ৰ ওপৰতে বহু পৰিমামানে নিৰ্ভৰশীল গম পাইছা নাই তুমি? অ এতিয়া তোমাৰ কি হৈছে আমাৰ উম মানে জৈৱ বৈচিত্ৰটো আচলতে তোমাৰ বেয়া হৈ গৈছে গম পাইছা নাই তোমাৰ
বৰ্তমান সেইখিনি দেখা পোৱা গৈছে বাৰু।
হয় হয়। এতিয়া তোমাৰ আগৰ সেই আগৰ সময়ত আচলতে তোমাৰ আমাৰ পৰিৱেশৰ ভাৰসাম্য় অৱস্থাটোও তোমাৰ আচলতে ৰক্ষা হৈ আছিল আকৌ তোমাৰ কি হৈছে এতিয়া তোমাৰ বৰ্তমান সময়ত তোমাৰ বন ধ্বংস প্ৰদূষ আকৌ সেই জলবায়ুৰ পৰিৱৰ্তন আকৌ এতিয়া তোমাৰ কি হয় তোমাৰ সেই মানুহবিলাকে তোমাৰ কি কয় বহুত চীকাৰ কৰে মানে।
শিকাৰ পৰা
অ আকৌ প্ৰাকৃতিক সম্পদসমূহৰ অপবেবহাৰ কৰে। ইয়াৰ ফলত ইয়াৰ ফলত কি হয় মানে ইয়াৰ ফলত কি হয় আমাৰ যিসমূহ উদ্ভিদ আৰু প্ৰাণী প্ৰাণীয়ে আচলতে সেই প্ৰজাতিসমূহ কি হয় তোমাৰ বিলুপ্তি ঘটা দেখা যায়।
হয় চোৱা চোৱা পত এতিয়া মই অকমান কব বিচাৰিছো নেকি এইেখিনিতে চোৱা আচলতে তুমি যোৱা উচিত। ৰ বিষয়ে যোনখিনি কলা সেখিনি হয় বাৰু। অ মানে সেইখিনিয়ে হয় কথাখিনি একেবাৰে চোৱা আমি যদি জৈৱ আৰু বৈচিত্ৰ শব্দ দুটা যদি বিশ্লেষণ কৰোঁ
হয় হয়।
ছোৱা। সোমাই আছে তাত জৈৱ আৰু বৈচিব। জৈৱ শব্দৰ অ' জৈৱ শব্দৰ অৰ্থ হৈ গ'ল জীৱসমূহ। হয়নে? আৰু বৈচিত্ৰ মানে বৈচিত্ৰ মানে হৈ গ'ল অ' বিভিন্ন ধৰণৰ মানে তাৰ ইটোৰ লগত সিটো সিটো নিমিলা মানে প্ৰজা বিলাক। এতিয়া সেই, সেই হয় বিভিন্ন ধৰণৰ প্ৰজাতি জীৱসমূহকে একেলগে আমি গোটেই পৰিৱেশত বসবাস কৰা সেই বি বিভিন্ন ধৰণৰ জীৱ, জীৱকে আমি জৈৱৈচিত্ৰ বুলি নকওঁ জানো।
হয় হয় নিশ্চয়, নিশ্চয়।
গতিকে সেই এতিয়া উদ্ভিদকো জীৱ হিচাপেই আমি বিবেচনা কৰোঁ। কৰোঁ তেনেক্ষেত্ৰত হয় উদ্ভিদ, প্ৰাণী যিমান বিলাক আছে, বন্য জীৱ জন্তুৰ পৰা ধৰি। সকলোবোৰ জৈৱ বৈচিত্ৰ। ৰ একো একোটা উপাদানত পৰিব গতিকে অঁ হয় গতিকে। জৈ-জৈৱ বৈচিত্ৰটো ডাইৰেক্টলি মানে প্ৰত্যক্ষ ভাৱে, সি কাৰ লগত জড়িত হৈ আছে? প্ৰত্যক্ষ ভাৱে প্ৰকৃতিৰ লগত জৰিত হৈ আছে হয় কওক। প্ৰকৃতি গতিকে প্ৰকৃতিৰ অৱস্খখলন মানে স্খলন হলে প্ৰত্যক্ষ ভাৱে আমাৰ জৈৱ পবৈচিত্ৰৰো স্খলন হব।
হয়।
এতিয়া সেই জৈৱ বৈচিত্ৰত থকা বিভিন্ন যেতিয়া প্ৰজাতি বিলাকৰ ভিতৰত একোটা, একোটা প্ৰজাতিৰ যদি কেনেবাকৈ বিলুপ্তি ঘটিবলৈ
হয় হয়।
তেনেহলে জৈৱ বৈচিত্ৰৰ লগত অঁ যিমানবোৰ লগ-লাগি আছে খাদ্য শৃংখলৰ পৰা ধৰি পৰিস্থিতি, তন্ত্ৰৰ পৰা ধৰি, যিমানবোৰ লগ লাগি আছে। ভাৰসাম্য মানে যিবি থাকে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখে সেইসমূহ সেইসমূহ অন্ন্ত্ৰটো স্খলন ঘটিব।
হয় নিশ্চয় নিশ্চয় ঘটিব।
গতিকে কথাখিনি সেইখিনি‌ যে পই আঁ পৰিৱেশৰ প্ৰতেকটো প্ৰজাতি, প্ৰত্যেকটো জীৱ জন্তু প্ৰত্যেক প্ৰাণীযৰে গুৰুত্ব আছে। প্ৰত্যেকটোৱে নিজৰ নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। প্ৰত্যেক ক্ষেত্ৰতে গতিকে আচলতে জৈৱ ক্ষেত্ৰত কথাখি আম গতিে গুৰুত্ব দিব লাগে তুমি যোনখিনি বন ধ্বংসৰ কথা গতিকে সেইখিনিৰ বিষয়ে আলোচনা আলোচনা কৰিম আৰু তুমি কি ক'ব পাৰা
অঁ এতিয়া তুমি বহুত ভাল ভাল কথা কৈয়ে দিলা তুমি আচলতে অতি সাধাৰণ ভাৱে তুমি আচলতে জৈৱ বৈচিত্ৰ্য কি তাৰ ওপৰতো অকমান তুমি কলা অঁ সাধাৰণ ভাৱে কৈছা গতিকে ভালে লাগিছে বাৰু কথাখিনি শুনি তোমাৰ, আকৌ মানে এতিয়া তোমাৰ মানুহ বিলাকে তোমাৰ জৈৱ বৈচিত্ৰ্য মানে সংৰক্ষণ নকৰে কিন্তু আচ আচলতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে গম পাইছা নে নাই? জৈ-অ', তোমাৰ জৈৱবৈচিত্ৰ্য সংৰ কৰা তোমাৰ বহু উপকাৰিতা আছে গম পাইছা নে নাই এতিয়া? অ', ই-ই কি হয়, তোমাৰ মানে খাদ্য খাদ্যসমূহ, আকৌ এই ঔষধ বস্ত্ৰ আন আ-আৰু মানে কি হয়, অন্যান্য তোমাৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰে।
হয়।
গম পাইছা নে নাই? আকৌ তোমাৰ কি হয়, এই বনাঞ্চল আৰু উদ্ভিদসমূহে কি কৰে, বায়ু বিশুদ্ধ কৰি আমাৰ যি পৰিৱেশ সেই পৰিৱেশটো আচলতে মানে অতি ফ্ৰেছ, ফ্ৰেচ কৰি তোলে। মানে বিশুদ্ধ কৰি তুলে সুস্থ ৰাখে মান
হয়।
আকৌ তোমাৰ কি হয় বিভিন্ন প্ৰাণী আৰু উদ্ভিদে কি কৰে পৰিৱেশত এক জটিল খাদ্যয় শৃংখল গঠন গঠন কৰি তোমাৰ আমাৰ সেই জীৱ জগতৰ যি অস্তিত্ব। সেই অস্তিত্বকটো আচল আচলতে বজাই ৰাখে মানে।
হয়।
গতিকে সেয়ে আমি জৈৱ বৈচিত্ৰয় সংৰক্ষণত আমি অকমান গুৰুত্ব প্ৰদান কৰাটো উচিত।
উচিত, উচিত। সেইৱা হয়, হয়, হয় চোৱা মই সখিন সং কনৰ কথা ক'ব লাগিছে। এতিয়া আগত জৈৱবৈচিত্ৰ সংৰক্ষণৰ ইমান প্ৰয়োজনীয়া নাছিল।
হয়, হয়।
আচলতে জৈৱ বৈচিত্ৰ পৰন্ত সংৰক্ষণৰ পৰ্যন্তা নাছিলে কিয় কাৰণ আগতে সেই মানে যিসমূহ আছিলে সে ভাৰসাম্য ভাৰসাম্যৰ অটুত আ অচুত অতুত আছিলে কাৰণ সেইটো সময়ত তোমাৰ ধৰ সকলোবোৰ নিয়ন্ত্ৰণত আছিলে। অ চিকাৰৰ পৰা চিয়াক। চিকাৰৰ পৰা ধৰি। বৰ্ণন মানে চিৰসেউজীয়া অঞ্চলসমূহৰ পৰা ধৰি। জীৱ জন্তুৰ প্ৰজাতিৰ সংখ্যা। সংখ্যাৰ পৰা ধৰি। সেইবিলাক সকলো নিয়ন্ত্ৰণত আছিলে বা ভাৰ সাম্য ভিতৰত আছিলে কিন্তু। হয় হয় এতিয়া চোৱা লাহে লাহে বন্ধ হওঁ আমি যেনিবা চিকাৰৰ ক্ষেত্ৰলৈ নগলো। লাহে লাহে যেতিয়া বন ধংস। কৰিবলৈ লৈছোঁ আমি আমাৰ। উন্নয়নৰ লগে নাগে। বন ধ্বংস কৰাৰ লগে লগে প্ৰথম কথা আমাৰ উদ্ভিদৰ টো প্ৰথম কথা আমি স্খলন ঘটাইছো উদ্ভিদৰ সংখ্যা। দ্বিতীয়তে কি হৈ গল। অ, বনত বসবাস কৰা জীৱ জন্তু যোনবিলাক বন্যপ্ৰাণী আছে। সেই জীৱসমূহক লাহে লাহে। বিলুপ্তিৰ পথলৈ খেলি দিছো। উদাহৰণ স্বৰূপে এতিয়া চোৱা হন। আমাৰ গাঁও অঞ্চলত আগতে শিয়ালৰ কথা কৈছো আমিতো আমাৰ প্ৰজন্মতো আমিতো শিয়াল নেদেখিলোয়ে। হয় নে নহয় বাৰু আমি সাধু সাধু শুনিছো যে আমাৰ সেই অঞ্চলসমূহত এনেকুৱা ধৰণৰ শিয়াল আছে।
হয় হয়।
আছিলে আগৰ সময়ত যিটো সময়ত হাবিবন আছিলে। বা থাকিবৰ কাৰণে। সেই জীৱসমূহ থাকিবৰ কাৰণে নিৰ্দিষ্ট এটা উপকূল পৰিৱেশ আছিলে কিন্তু সময় পৰিৱৰ্তন হোৱাৰ লগে লগে আমি যেতিয়া সেইসমূহ আহ পৰিষ্কাৰ কৰিবলৈ ধৰিলো তেতিয়া তাৰ পৰা সম্পূৰ্ণৰূপে প্ৰজাতিটো বিলুপ্ত ঘটা দেখা পোৱা গ'ল। আহ লগতে অন্যান্য আজিকালি আজিকালি ধৰা আগৰ আগতকৈ বৰ্তমান শহাপহুৰ সংখ্যাও যথেষ্ট কম দেখা পোৱা গৈছে আমাৰ গাও অঞ্চলতহে এতিয়া দেখা পাওঁ। দুই এটা। হয়নে? ইগল চিগল এইসমূহৰ কথা কৈছ অ মানে সময়ক্ষণৰ কথাটো আজিম পৰ্টেন খলি হৈ পৰিছে বা গুৰুত্বপূৰ্ণ কি হৈ পৰিছে যে আমাৰ আমি স খিনিৰ ভাৰসাম্যতাতো আমি স্খলন ঘটাইছো কাৰণে হৈছে আচলতে তুমি যিটো সংৰক্ষনৰৰ কথা কলে সেইখিনি হয় হয়
গতিকে তুমি সেইখিনি ভাল কথা কৈছ ব তোমাৰ এতিয়া তোমাৰ কি হয় তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰী সকলেও তোমাৰ ইয়াৰ আ ইয়াৰ প্ৰতি আচলতে অকমান গুৰুত্ব প্ৰদান কৰিব লাগে আৰু যুৱ যুৱ সমাজ এতিয়া তোমাৰ যুৱ সমাজেও আচলতে ইয়াৰ পৰা ইয়াৰ প্ৰতি অকণমান গুৰুত্ব ত দিব লাগে যিহেতুো যিহেতু প্ৰকৃতিটো আমাৰ সকলো কাৰণে সমানেই প্ৰয়োজন। গতিকে সেইটো সেইটোৰ প্ৰতি আমি অকমান লক্ষ্য তোমাৰ এতিয়া তোমাৰ- ছাত্ৰ ছাত্ৰীসকলেো তোমাৰ গছ ৰোপন কৰিব পাৰে তোমাৰ পৰিৱেশ। সজাগতাৰ বিষয়ে অভিযানো কৰিব পাৰে হয় নহয়। আকৌ তোমাৰ- সেই ছাত্ৰ ছাত্ৰী বা যুৱ সমাজছে তোমাৰ সেই প্ৰকৃতিৰ যিসমূহ ৰক্ষণমূলক কাৰ্যসূচী সেই কাৰ্যসূচী সমূহত আচলতে অংশগ্ৰহণ কৰি তেওঁলোকে সমাজলৈ ইতিবাচক বাৰ্তাসমূহতো প্ৰেৰণ কৰিব পাৰে হয় নহয় গতিকে সেয়েহে এতিয়া তোমাৰ জৈৱ বৈচিত্ৰয় সংৰক্ষণ কেৱল তটো চৰকাৰৰ দায়িত্ব নহয় ই আমাৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য নহয় জানো অ গতিকে আৰু মানে কি জীৱ জগতৰ সুৰক্ষাৰ বাবে আমি সকলোৱে একেলগে কাম কৰাটো বেছি ভাল আৰু মোৰ মতে
হয় হয় সেইখিনি আচলতে হা হা আচলতে চোৱা প্ৰকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত আমি চৰকাৰে যিমানখিনি পদক্ষেপ ললে আমি ফৰ্চ কৰি কেতিয়াও জনসাধাৰণক সেইখিনি কৰিলেও আচলতে মনৰ পৰা নকৰিলে তাৰ লালন পালনৰ দায়িত্বতটো আমাৰ হাতত নাথাকিব
হয় হয় হয়
আজি গছ পুলি যিমান খিনি গছ পুলি ৰোৱাইছে। ফটো মৰা হেৰিয়ত বা পইচা দিয়াৰ লালসাত যদি কিছুমানে ৰুইছে মোক- কথাটো কৈছো ধ যদি ৰুইছে তেওঁলোকে যদি নিজৰ মনৰ পৰা ৰোৱা নাই বা নিজৰ আহ আগ্ৰহেৰে ৰোৱা নাই তেনেহলে কাইলে শি সমূহ আহ লাল পালনৰ ক্ষেত্ৰত কোনোবাখিনি নহয় কোনোবাখিনি ব্যাধি হব। বা গাফিলতি হব যাৰ ফলত গছ গছ পুলিবিলাক গছ পুলিবিলাক ডাঙৰ নহ'বও পাৰে বা হেৰি, হব গকে সেই কথা। সেইখিনিত আমি সকলোৱে আগভাগ লোৱা উচিত সকলোৱে একেলগে আগ্ৰহ দেখুৱ খোৱালে বা হক সকলোৱে নিজৰ কামখিনি কৰিলেহে আমি হ'ব মই সেইব ভাবো
হয় হয় এতিয়া তুমি সেইখিনি কৈছা আৰু এতিয়া তোমাৰ যিহেতুতো আমাৰ জৈৱ বৈচিতয়তো পৃথিৱীৰ জনসাধাৰণৰ মানে জীৱ পৃথিৱীৰ জীৱন ধাৰা আচলতে ভিত্তি হয়ে নহয় গতিকে ইয়াক সংৰক্ষণ কৰাটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক মহান দায়িত্ব হ'ব হয় নহয়
হয়
গতিকে কি আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিলেহে এখন সুস্থ আৰু সেউজীয়া তোমাৰ সুৰক্ষিত পৃথিৱী গঢ়ি তোলাটো আচলতে সম্ভৱ গতিকে আমি সেই আচলতে আমাৰ যি জৈৱ বৈচিত্ৰয় সেই তাৰ ওপৰত আমি অঁ আচলতে গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন বুলি ভাবোঁ গতিকে সকলোৱে একগোট হৈ আছে আচলতে আমি সেই জৈৱ বৈচিত্ৰয় ৰক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিব লাগে ওলাই আহিব লাগে গতিকে সেইখিনি সেইখিনিয় আৰু কথা খিনিয়ে এইেইখিনি কথা তাকে তোমাৰ আলোচনা কৰি ভাল লাগিলে আজি আকৌ আশা কৰিছো আগলৈও যাতে আমি এনেকুৱা ধৰণৰ তোমাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা ৰাখিছোঁ আৰু দিয়া
হয় হয় নিশ্চয় ধন্যবাদ ধন্যবাদ